হেল্ল' অ' শুনা পাইছ না।
হয়, শুনা পাইছো।
ইমান দেৰি কৰি ফোনটো লাগিছে।
অ' হয় দেৰি কৰি ফোনটো লাগিল মানে। কিবা মানে নেটৱৰ্কৰ ইছ্যু হ'ব পাৰে।
উম, এইটো সময়ত নেটৱৰ্কৰ ইছ টো হৈয়ে থাকে এতিয়া ৰাতিপুৱা আৰু ৰাতি হ'লে অলপ
হয় আৰু আপোনাৰ এইটো বৰ নাইযেও এনেকুৱা হয় তাৰ মানে নিজৰো বহুত মানুহ
অহ, কি আছে কি কৰি আছে।
মই মানে এতিয়া মানে-মানে চাহ এটা খালো মই।
আচ্চা মই এতিয়া স্কুলত আছোঁ মানে এতিয়া অলপ আজৰি টাইম আছে। ভাবিলো ফোনটো কৰি লও, উম।
স্কুলত মানে এতিয়া আপুনি মানে স্কুলত মানে পঢ়ালে নে ছাত্ৰ ছাত্ৰী
অ'-অ' প্ৰথম পিৰিয়ডটো কৰালো। তাৰপিছত, উম।
প্ৰথম পিৰিয়ডটো আপুনি
প্ৰথম পিৰিয়দ মই হিন কি আছেঅ' আজি
অ
হিন্দী পঢ়াইছো।
অ, হয়।
আৰু আপুনি অ, আপুনিতটো পঢ়া শুনা কৰি আছে ন।
অ পঢ়া শুনাই কৰি আছো
অ, আজি আপোনাৰ এ কি হেৰি নাই কলেজ নাই।
নাই কলেজ নাই আৰু এটা কথা আজিচোন মানে জুলাই মাহ আজি। জুলাই মাহটো গৰমৰ বন্ধ হ'ব লাগিছিল যেতিয়া আপুনি আৰু মানে এ মানে স্কুললৈ গৈছে আৰু ক্লাছ কৰি আছে
স্কুললৈ গৈছো মানে আমিতো প্ৰাইভেট স্কুলত কাম কৰো আৰু প্ৰাইভেট স্কুল কেইটা জুলাই মাহৰ দহ তাৰিখলৈকে খোলা আছে তাৰপিছত বন্ধ দিব আজি আৰু গভমেন্ট চৰকাৰী স্কুল কেইটা আজিৰ পৰা এক তাৰিখৰ পৰাই বন্ধ দি দিছে।
অ হয় হয় পাল এতিয়া প্ৰাইভেট স্কুল দহ তাৰিখলৈ মানে থাকেই আৰু।
উম, কিন্তু আ ছাত্ৰ ছাত্ৰী বেছি নাহে। তথাপিও মানে আমাৰ যাব লাগে আৰু ক্লাছো বেছি নহয়
আজিতো ইমান আ'গৰমো এটা নাই আজি মানে।
উম উম, আজি অলপ ডাৱৰীয়া কৰিছে বতৰটো ধুনীয়া। স কৰিছে
হয় ডাৱৰে, মানে আপোনাৰ সিফালে এএ বৰষুণ হৈছে নে?
বৰষুণতো হোৱা নাই তেনেকুৱা কিন্তু ডাৱৰীয়া কৰিছে।
অ
সেইকাৰণে ভাবিলো যো আজি অলপ অ সোনকালে স্কুলৰ পৰা ওলাই যাম। ওলাই গৈ আজি অলপ যিহেতু আজি বতৰটো ধুনীয়া কৰিছে। অলপ বজাৰ চজাৰ কৰিম, নহলে যিমান ৰ'দ থাকে ওলাবই মন নাযায়।
হয় আপুনি বজাৰো কৰিব পাৰিব আজি। আজি আপুনি ফুৰিব যাব পাৰিব। ক'বা তাৰ ফুৰিব গলেও ভাল হ'ব
অ, ফুৰিব গ'লেও ভাল হ'ব কিন্তু এইটো যে খুৰাৰ কাৰণে যে অকলে ভাল নালাগে নেকি তেওঁ। কিছুমান মানুহ থাকিলে লগতে লগৰীয়া থাকিলে অলপ ভাল লাগে ফুৰি।
চবতকে ভাল লাগিব যে ফেমিলিৰ লগত যোৱাটো নিজৰ পৰিবাৰৰ লগত ভাল লাগে তে অকলে অকলে গলে এইটো বাৰু ভাল নালাগে এইটো এইটো চবৰে ভাল নালাগে
উম সেইকাৰণে ভাবিছো আজি আজি যিহেতু বুধবাৰ আমাৰ তাতে আজি অ, হাট বহে হাট হাট টোচি চিনি পায়নে?
অ, চিনি পাওঁ।
আমাৰ ইয়াতে হাট বহে আমাৰ ইয়াৰ আহ নিজা মানে লোকেল মানুহ বিলাক যে থাকে তেওঁলোকে আমাৰ ইয়াতে ইয়াৰে বস্তু কিবা কিবি লৈ আহে। এ এনেকুৱা বস্তু আনে যিটো মানে আমি ডাঙৰ ডাঙৰ মাৰ্কেটত নাপাও। আৰু অনলাইন অনলাইনতো নাপাওঁ
উম হয়।
সেয়ে ভাবিলো উম হম। সেই ভাবিলো আজি অলপ গৈ বস্তু ব্তু লৈ আহিম। আৰু মোৰ বহুত ভাল লাগে হাত বহিলে তাৰপৰে এনে, অ' বজাৰত মাৰ্কেটত গৈ য ফুটপাথত কিবা দোকান থাকে বা এনে এনে দোকান থাকে যে কাপোৰ জোথৰ হওক জোতা হওক বা, অনলাইনেত, অনলাইনতকে মানে এনে নিজে গৈ বজাৰ কৰাতটো মানে বহুত ভাল পাওঁ
হয় এনেই বজাৰ কৰাতটো ভাল লাগে কাৰণ আমাৰ অনলাইনত বজাৰ কৰিলে মানে কি হয় মানে বস্তুতটো মানে যেতিয়া আমি অৰ্ডাৰ, কৰো মানে তেতিয়া বস্তুতটো চাব নোৱাৰি মানে ৱৰ্ডাৰ কৰাৰ পিছতহে বস্তুতটো চাব পাৰিম। মই মই অনলাইনত এনেকুৱা অৰ্ডাৰ কৰিছিলো কিন্তু বস্তুতটা আহিল এনেকুৱা, অলপ বেলেগ আহ বেলেগ বেলেগ যেন পায় ত আপুনি যদি, বজাৰত যায় বজাৰত যায় কি যদি বস্তু চাই লয় ততে চাই, কেনে মানে হাতেদি আপুনি লাৰিব পাৰে লাৰি কেনে চাই কিনে সেই বস্তুটো আপুনি মানে কিনিব প যে এনেকুৱা কিনিলো সেইকাৰণে মই অনলাইনত অৰ্ডাৰ নকৰো অনলাইন মোৰো ভাল নালাগে মই বজাৰত যাই কিনে মই, কিবা বস্তু বস্তু কিনিলও কাপোৰে হওক বা যিকোনো বস্তু
হম হম আৰু সময়ত, তটো মানে অ অলপ সময় লৈ গ'লে ফুৰি চ ফুৰিও মানে বহুত ভাল লাগে। সদায় সদায়তো এনেকুৱা নহয় না
হয় হয়। আৰু অনলাইনতো কিবা কাপোৰ চাপোৰ কিনিলেতো যোনতটো দাম আছে এক, যে জামটয়ে মানে দিব লাগে আৰু এনে যনে আমি ফুটপাথত যাওঁ বা মাৰ্কেটত যাওঁ দোকানত যাওঁ অলপ দামটো কমাবও পাৰি। সেইকাৰণে আৰু ভাল,
আৰু কেতিয়াবা এনেকুৱা হয় যে কিবা এটা বস্তু আহ আনিব কৈছো আৰু বজ ফু ফু ফু চাতে আৰু কিবা এটা বস্তু দৰকাৰ চকুত পৰিল, তাৰ পিছত ম মনত পৰিল অ এইটোওতো ল'ব লগগীয়া আছিল তাৰ পিছত সেইটোও লৈ লো,
উ
এইটো মানে কেতিয়াবা মনত নাথাকে পুৰা বজাৰতো ফুৰি থাকোতে থাকোতে কিবা চালেহে মনত পৰে,
হয়
এতিয়া আপুনি এতিয়া মানে ঘৰলে কি কেতিয়া যাব। ন সকুলতে আছে ন
এতিয়া অ' এতিয়া মানে বাৰটা মানত বাৰ চাৰে বাৰটা মানত ওলাই যাম স্কুলৰ পৰা তাৰ পিছত বজাৰত যাম বজাৰ কৰি এটা দেৰটা দুটামান বাজে যাব ঘৰ যাওঁতে যাওঁতে,
অ' উ
হয় ত ত আপোনালোকৰ কি গৰমৰ বন্ধু দি দিছে না
হয় গৰমৰ বন্ধ দিছে মানোৰ পৰা মানে মান মই মানে এইবাৰতো মই হায় ছেকেণ্ডাৰী দিছো এইবাৰ মানে, গীতাৰ পৰা মানে লৈ মানে এডমিশন লৈছো মানে এদিন মানে ক্লাছ হোৱা নাই ষ্টাৰ্ট হোৱা নাই
উম এতিয়াতো নহব,
আৰু আপোনাৰ এ মই চাইছো অনলাইনত নটিচ চাইছো আগষ্টৰ এক তাৰিখৰ পৰা
উম হমটো এতি এতিয়া তথাপি কিছুমান মানুহে যায় এনে আৰু ঘুৰি থাকে বৈ থাকে। কি ভালকে ক্লাছটো আগষ্টৰ পৰা চাই থকা
হয়। হয় কিছুমানে যায় এ মানে ম ফাৰ্ষ টাইম নাযায় কিছুমানে, আপোনাৰছেকেম থাৰ্ডম,
উম আচ্ছা ত এতিয়া কলেজত অহ, এটা অনুষ্ঠান দিয়ে না নতুন ছাত্ৰ-ছাত্ৰী যোৱাৰ কাৰণে।
অ', অনুষ্ঠান দিয়ে।
প্ৰেছছপাৰ্টি বুলি,
হয় দ দিয়ে। অ' এইটো হোৱা নাই চাগে গৰমৰ পিছত হ'ব নেকি গৰম প পিছ মানে এডমিচন চলিয়ে আছে বৰ্তমান ধৰ মান, আৰু আৰু যিহেতু ড্ৰেছটো মানে ক কলেজৰ, পৰাই দিয়ে মানে ডছটোও মানে দিয়া হোৱা নাই তেতিয়া
অ' দিয়া নাই
ন ন দিয়া নাই
আচ্ছা তোমাৰ ৰৰ কি কি কিতাপ বহি কি কলেজত পঢ়া দিয়ে ন নিজে কিনা?
উম কলেজৰ পৰা কিতাপ নিদিয়ে মানে নিজে কিনিব লাগে এনে আপোনাৰ কি কিতাপ আছে মানে লাইব্ৰেৰীৰ কিতাপ আছে। তাৰ মমানে এইটো উপুক্তি সঁৰাল হৈছে ভঁৰালত, কিতাপ আছে এনে সেইটো মানে চাব পাৰি মানে সেইটোও পঢ়িব পাৰি কাৰণ সেইটো এটা সময়সীমা দিয়া থাইে এই সময়সীমাৰ ভিতৰত বান কিতাপটো আকৌ মানে চাবিট কৰিব লাগে তা থ উ সেইকাৰণে মানে, মই কি কিতাপ এ আকৌ কিনিম ভ ভাবিছো মানে লাইব্ৰেৰীত মানে বহুতো আৰু আৰু আছে মানে বহুতো ছাত্ৰ-ছাত্ৰী আছে, মানে তাই লৈ লৈ থাকে মানুহে কিতাপ কিতয়া পোৱাও নাযায় লাইব্ৰেৰীত
উম ম নিজেতেতো কিনিবই লাগিব মানে নিজে কিনিবা যদি মানে বজৰৰ
অ' হয়। উম।
এনে ইয়তে তুমি কিতাপ-বহী ক'ৰ পৰা কিনা?
মই এ কিতাপ-বহী কিনিলে মই পাণবজাৰৰ পৰা কিনো।
অ', অ', সেইটোৱে। আমাৰ চবৰে একে ঠিকনা কিতপ-বহী কথ খাই আহিলেই পা বজাৰ।
হয়। পাণবজাৰে মানে, উম। কিতাপ-বহী ততে ভাণ্ডাৰ হৈ যায়, চব আৰু চব কি কিতাপে পোৱা যায় মানে। মানে যোনটো আশা কৰো মানে সেইটোয়ে হৈ যায়।
এইটোৱে, এইটোৱেইতো আমাৰ ইয়াৰ এইটোৱে সুবিধা। কি লাগে আৰু তোমাৰ চি বি এছ ই, চেবা আৰু তাৰ উপৰি কলেজৰ উপৰি পঢ়া-শুনা কিতাপ চবে পাই যা
হয়, চব পোৱা যায়। আৰু তাতে মানে ভাল-ভালো পোৱা যায় আৰু আপোনাৰ দামো কম পোৱা যায়। পাণবজাৰ মানে, মানে হ'লচেলৰ পৰা মানে আনো মানে।
উম, হম, উম, ঠিকেই আছে, আমিও তাৰ পৰাই কিনিছিলো।
আজি আপনি ব্ৰক-ব্ৰেকফাষ্ট আজি মানে কি কৰিলে ব্ৰেকফাত?
আজি ব্ৰেকফাষ্ট মানে আজি ৰাতিপুৱা মই লাল চাহটো খাইছোৱেই তাৰপিছত মই দালি, আলু পিতিকা দি খাই গৈছো আৰু টিফিনৰ কাৰণে এনে অলপ চিৰা আৰু মগু ভাজি লৈ গৈছো। আজি তেনে উম, টিফি ভাৰী নাস্তা নকৰো টিফিনত, এনে অলপ খাই দিওঁ।
হয় ভাই
আচ্ছা ঠিক আছে তেনেহলে ভাল লাগিল কথা বা পিছত কথা পাতিম হম হম